হেল্ল'?
হেল্ল'? হেল্ল'?
অহ শুনিছ নে নাই?
হেল্ল'?
হেল্ল'?
অহ।
শুনিছ নে নাই?
অহ শুনি পাইছোঁ। এই নেটৱৰ্কত বহুত ডিষ্টাৰ্ব দিয়ে এয়াত টোৰ।
দিছটাপ দিয়ে। কি কৰি আছা? হ
মই এনেই।
কত ঘৰ তোমাৰ?
আজাৰা। তোমাৰ ক'ত?
গুৱাহাটী।
গুৱাহাটী কত?
শেঙেৰাবাৰি।
হেংৰাবাৰী?
উম। আজি কৰিছ নে ?
নহয় মই আজি ফাৰ্ষ্ট। ফাৰ্ষ্ট পেমেণ্ট সোমালে নে নাই?
ইয়াতে নকবি এইবিলাক কথা।
অহ, আচ্ছা-আচ্ছা।
এনে ইয়াতে নকয় দে।
অহ।
মোৰো বেছি দিন হোৱা নাই।
কিমান দিন?
কালি পৰা ষ্টাৰ্ত কৰিছোঁ মই।
আচ্ছা-আচ্ছা।
উম।
চাও কেইদিনমান ট্ৰাই কৰি চাও, কি হয়।
ঘৰত কোন কোন আছে তোমাৰ?
এনেই কিবা জব কৰা নেকি এনেই?
অঁ।
কিহৰ জব।
মই দুই চনত কৰিছো এয়াৰলাইনচ।
আচ্ছা।
তুমি কি কৰি আছা পঢ়ি আছা নেকি?
হা।
তুমি ষ্টাডি কৰি আছ নেকি?
নাই নাই, মই ওৱান চপৰ মেনেজাৰ হয়।
কোনে সোমাই দিছে তোমাক।
হা।
কোনে সোমাই দিছে তোমাক।
এই আমাৰ কোম্পানীৰ ল'ৰা এটা।
উম।
কি নাম আছিল ইয়াৰ নৰুল না কি নাম।
অঁ। তছ
পিছত খবৰ ভালনে?
উম আছো দিয়া।
অহ।
তোমাৰ কি খবৰ?
আছো আৰু মোটামুটি। বেছি ভালো নহয় বেছি বেয়াও নহয়।
চবৰে সেয়াই আৰু ভাল বেয়া মাজতে চলিব লাগিব ন।
উম, কামাখ্যা মন্দিৰত যোৱা নাই।
হা।
কামাখ্যা মন্দিৰত যোৱা নাই।
কামাখ্যা মন্দিৰত যোৱা নাই, ইমান মানে ভিৰ নহ সেইকাৰণে যোৱা নাই।
এইটো সময়ত। যাব লাগে ন ভিৰত হবই। ভিৰটো হ'ব এইটো সময়ত। মই বৃহস্পতিবাৰে যাম।
আহ।
বৃহস্পতিবাৰে মোটামুটি, আহ আবেলি চাৰিটা মানত যাম। গোটেই ৰাতি থাকিম আৰু ৰাতিপুৱা ওলাই আহিম।
এ, ইয়াৰ পৰা আজাৰা কিমান দূৰ? গনেশগুৰিৰ পৰা।
ভালেখিনি দূৰ হয়, মোটামুটি ধৰা তোমাৰ। টুৱেণ্টি টু কিলোমিটাৰ হ'ব। অঁ জালুকবাৰীৰ পৰা বিশ টকা ভাড়া। তোমাৰ বাৰ তেৰ কিলোমিটাৰ হয়।
অহ। তুমি আজৰা খাই পাইছা? ধূনীয়া ন?
আছে ভালে আছে। এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয় না। জাপান, জাপানৰ মন্ত্ৰী অহাৰ কথা আছিল এতিয়া বোলে কেনচেল হ'ল। উম, যি ধুনীয়া কৰিছে এয়াৰপৰ্টতোক বাপৰে বাপ বেগুনীয়া কৰি দিছে একদম।
কা আছে নহয়
হা?
প্ৰব্লেম হল থাকি সেইকাৰণে নাহিলে চাগে।
উম।
তোমাৰ ঘৰ ক'ত গনেশগুৰি?
হেঙেৰাবাৰি
অহ।
আহিবা এদিন হাজাৰা ফালে।
অ যাম দিয়া
অ।
ভাত খালা নেকি?
নাই নাই কি ভাত খাই এতিয়াই। মই আহিলোঁ অলপ আগত, চাৰে আঠটা মানত।
উম। ছোৱালীৰ কাৰণে ভাল সেইটো হয়।
হম?
ছোৱালীৰ কাৰণে ভাল ড্ৰিংকচ কোনটো হয়?
ছোৱালি নিচানা ভটকা খাব লাগিব আৰু। কি খাব লাগিব?
এইদুটা বাহিৰে বেলেগ?
বিয়াৰ নিচিনা
কিমান প্ৰাইজ?
উম।
কি কি ফ্লেভাৰ আছে?
ৰ'কটটোনো নন ফ্লেভাৰ কোনো ফ্লেভাৰ নহয় এইটো। এনে তোমাৰ নাই এইটো কোনো চেণ নাই তোমাৰ এনে তেনেকুৱা।
নিচা লাগে নে নালাগে?
মিঠা আৰু কি লাগিব এইটো। নিচাটো লাগিবই অলপ চলপ, এনে ভোটকাৰ ভিতৰত তোমাৰ ধৰা হোৱাট মেজিক আছে। যে এপেল ফ্লেভাৰছে অৰেঞ্ ফ্লেভাৰ আছে। মঙ্গো ফ্লেভাৰ আছে এতিয়া যে যেনেকৈ স্পিছে পিনেপলাইছে জাপা মিনটি জামন মেংগ' আছে নতুন যিটো আপোনাৰ হেৰি তোমাৰ এ স্পিনত মিণ্টি জামুন সেইটোও ভাল বেয়া নহয়
তেতিয়া লৈকে এতিয়া কথা পতিলা এতিয়ালৈকে কেইটাত কথা পাতি বোলো
মই এতিয়ালৈকে তিনটা
উম
তোমাক অলপ আগত মেছেজ দিলো নহয় মই তেতিয়া মই ডিউটিৰ পৰা আহিম মই সেই কাৰণে ফোন কৰা নাই পিছত
অ অ
আহ
অ কোন কোন আছে
উম
হ কোন কোন আছে
মই আছো ভণ্টি আছে মায়ে আছে
উম
তোমাৰ
মোৰ মা আছে দেউতা আছে দাদা
দাদা আছে
উম চাইদত বহ
অ
যি গৰম বাপৰে অ
সেই অ হলোও অলপ অলপ ঠাণ্ডাই দুদিনমান যে আৰু ইমান
আমাৰ ইফালে এয়াৰপৰ্টৰ ফালে বৰষুণ ন হয় অলপ বে একদম কম আহিলেও কমি যায় নপৰে কিয় মানে এতিয়া এটা মেচিন লগোৱা আছে এয়াৰপটৰ্ত সেইকাৰণেই বৰষুণতটো মানে ইমান নাহে এইফালে
অহ
তোমালোকৰ তাতে নিজা ঘৰ না ভাড়া থাকা
ভাড়া
অহ অৰিজিনেল ঘৰ কত এনে এনে বিয়াৰ চিয়া খাইছা নেকি কোনোবা নিচা লাগা
না
অ মই বোলো সুধিলা যে খা খালা খাইছিলা নেকি
আহ শুধিছো
উম পাখিতেও পাখি লো উম
বাকী আৰু কোৱা
গণেশগুৰিত সেইদিনা জুবিনদাৰ ফটো এটা মুছি দিলাগ তুমি আছিলা নেকি তাতে
অ একদম উম
এনে এক্সটোত টাইম পাছ হৈ যাব আৰাম চে টেনচন নাই
উ টাইম পাছ হব
উম কিন্তু কথাবিলাক যে ক্লিয়াৰ ভালকে নাহে এইটোৱে প্ৰব্লেম হ'ব
এনেকা লাগে কি কথা পাতিম কি কথা পাতিম হয় না
অ কথা পাতি থাকিলে অট'মেটিক লি এটা হেৰি হৈ যায় ন
উম
যে তোমালকৰ কথা পাতলো আৰু দুদিন পা অলপ আৰামছে ফ্রী হৈ যাব
অ তেনেকে
উম তেনেকেই এইটো বস্তু মেইনটেনেঞ্চ কৰি লৈ যাব লাগিব
উম
ভাত পানী খালা নেকি নাই
খোৱা নাই
অহ অম্বুবাচীত আহিবা তেনেহ'লে বৃহস্পতিবাৰ কালি বা কালি পৰখি
যাব মানে মন যায় কিন্তু ইমানেই মানুহ ইমানে মানুহ মই বহুত ব বেয়া পাও।
এই ৰাতি আৰু কত ভিত থাকে অ।
তাতে বিনা থাকে নেকি?
ইমানটো ভিৰ নাথাকে ৰাতি।
অ।
মইতো প্ৰত্যেকবাৰেই যাও।
চাব লাগে দেই।
উম। খোজকাঢ়ি উঠা ইমান মামলিক কথা নহয়।
ৰাতি বা দিনত এদিন মানে মাৰ দছৰটো পালেই হ'ল।
মানে কি জানা? ত মাতিব লাগিব। যাবা ভালকও লাগিব।
উম উম মানুহৰ ব বহুত মানুহ আছে ঘৰৰ চ পৰা যাব নোৱাৰে। তেনেকে তুমি তুমি বোলে তুমি বোধাই যাৱা নাই আজিলৈকে মো
মই আজিলৈকে যোৱা নাই অম এনে গৈছো বাট অম্বুবাচি যোৱা নাই। এিকয়াদ
মাই টানিব লাগিব।
দিব লাগে
উম। বৃহস্পতিবাৰ টাইম ওলাই কিনে আহা। লগ কৰিব পাৰিম তেনেহলে।
অ চাওঁ ৰবা।
অ।
যদি যাওঁ গম পাবা দিয়া।